কি কৰি আছে আপুনি?
উম, এনেই বহি আছো, তুমি?
মই অলপ তোমাৰ সেই কণী ভাজি কেনে খাই কেনে অলপ পানী খালো আকৌ শুই আছোঁ বিচনাত। তুমি কি কিবা খালা নে নাই?
অ, অ মই অলপমান চাহ খালোঁ।
আৰু?
চাহ খালোঁ, ভুজিয়া খালোঁ, বিস্কুট
আজিতো সিমান চাগে বৰষুণ মানে দিছে অলপ - চলপ ইমান গৰম - চৰম নাই থাকে আজি ন?
নাই নাই ইমান গৰম নাই, বৰষুণ দিছিলে আজি।
উম, কেতিয়া বৰষুণ দিছিলে তাতে?
তোমাৰ ইয়াতে, হেৰি চাৰিটা চাৰে চাৰিটা মানত দিছিল আমাৰ ইয়াতে।
উ হুম হুম।
তাতে।
আমাৰ ইয়াতে তোমাৰ ভাত টিবেলা বৰষুণ দিছিল ৰা কাপোৰ - চাপোৰ কেইটামান থৈছিলো। আকৌ সেই কাপোৰ ভিজি গল, আমিতো গুৱাহাটী থাকো ন।
অ।
তুমি গুৱাহাটীৰ বিষয়ে কি জানা কোৱাচোন ন নাজানা নেকি?
উ হুহু, জানো কিয় নাজানিম? গুৱাহাটীত গেছো এইবাৰ।
কোৱাচোন গুৱাহাটী, তোমাৰ ঘৰ হাজোত ন?
অ হাজো, হাজোত নহয় হাজোৰ ইফালে মানে হাজ অ হা হাজো এৰি কিনে যাব লাগে।
কোনটো তোমাৰ হাজো এৰি কিনে যিটো বামুন্দি পায়, এ বামুন্দিৰ পৰা ক'ত যাব লাগে?
বামুন্দিৰ পৰা হেৰিত যাব লাগে পাৰ হৈ কেনে বামুন্দিৰ পৰা পাৰ হৈ কিনে আৰু নাৱে দি পাৰ হ'ব লাগে।
পাৰ হৈ ।
অ চৰত।
তাতেতো বহুত অসুবিধা হয় নহ থকাৰ কাৰণে? তাৰে মানুহ বিলাকে বহুত কষ্ট কৰি জীৱন-যাপন কৰে।
অ, অ।
তোমালোকে খেতি-বাতি কৰা না নাই?
খেতি বাতি কৰোঁ ।
কিহৰ খেতি কৰা?
খেতি বাতি কৰোঁ ধান খেতি কৰোঁ, ধান খেতি কৰোঁ বানপানীৰ সময়ত আহি চব নষ্ট কৰি থৈ যায়। লছ হয় আৰু।
উম বানপানীৰ সময়ত যিবিলাক নষ্ট হয় তেতিয়া মানুহ বিলাকে কি কেনেকৈ মানে। অ পিছত খোৱা বস্তু যোগাৰ কৰে কৰ পৰা আনে সেইবিলাক বস্তু?
নাই কেতিয়াবা যদি হেৰি বানপানী বহুত বেছি বানপানী হয় তেতিয়াতো নচ যাই চব বাৰু সেইবিলাক আৰু একো নাই লছ হ'ল আৰু।
তোমালোকে বাৰিষাৰ সময়ত, কি কোৱা?
নাই কৈছো পইচা দি বস্তু এতিয়া এনেই কৰি কিনে এতিয়া লছ আৰু কি কৰিব আৰু একো নাই। কৰা।
উম তোমালোকে যেতিয়া বাৰিষাৰ সময়ত কোনোবা মানুহ এজনৰ যদি। তোমাৰ অসুখ হয় যেতিয়া মানুহটো কেনেকৈ মানে তুমি তোমালোকে চিকিৎসা কৰা বা এনেকে মানুহজন মৃত্যুৰ পৰা বাছি যায়। যদি কিবা ইমাৰ্জেঞ্চি বেমাৰ হয় বহুত।
ইমাৰ্জেঞ্চি মানে ডাঙৰ বেমাৰ হ'লেতো মানে আমি নাওঁৱে দি সেই কৰ্বা লাগে। এ, এ মানে হাজো বা গুৱাহাটীত আনিব লাগে। আৰু বহুত বেছি মানে বেছি বানপানী হ'লে। যদি আমাৰ ঘৰে, ঘৰে বানপানী ঘৰে, ঘৰে পানী উঠে তেতিয়াতো। ইমান পানীততো নাওঁ আহিব নোৱাৰে না ভয় থাকে নদীত বহুত পানী থাকে। এতিয়া আৰু মানে কি মানুহ যদি বহুত বেছি বেমাৰত থাকে। মানে মৰিয়ে যায় সেনেকুৱা আৰু আমাৰ তাতে সেই নাই না ডাঙৰ মেডিকেল একো নাই।
তাৰে মানুহ বিলাক তোমাৰ । খায় নেকি মেগি চাওমিন পকোৰা। বিৰিয়ানি চিৰিৱানি খাই নেকি বুজি পায় না নাই?
বিৰিয়ানি বুজি পাই মানে হেৰিত আহে নহয় হাজোত আহে কিছুমানে আৰু গুৱাহা এতিয়া আজিকালি যায়ে আৰু গুৱাহাটীত যায় হাজোত আহে। বুজি পাই আজি চবেই।
উম।
মেগীতো তো খায়য়ে। চাওমিন তাতে পোৱা যায় কিজানি চাওমিন মেগী তাতে পোৱা যায়। খালি বিৰিয়ানী চিৰিয়ানী তাত নবনাই আৰু।
তোমালোকৰ গাওঁখন চাগে আমাৰ গুৱাহাটীৰ পৰা। ফিফটি কিলোমিটাৰ হ'ব। আমি যদি গুৱাহাটীৰ পৰা যাব লাগে আমি হাজো হৈ আহিব পাৰিম শুৱালকুছি হৈ। আকৌ ইফালে উম পলাচবিৰি হৈ চাগে আহিব পাৰিম। মা ৰোক-
গৰৈ মাৰি আহিব পাৰিম ন। তুমি গুৱাহাটীৰ বিষয়ে কি জানা গুৱাহাটীক কি বুলি কয় জানা? গুৱাহাটী হৈছে অসমৰ হাতৰ আটাইতকৈ ডাঙৰ আৰু ব্যস্ত চহৰ।
উম উম'
য'ত তোমাৰ আ উত্তৰ পূৰ্বাঞ্চল যেনেকৈ তোমাৰ অসম, নাগালেণ্ড, মণিপুৰ, - মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা টো চবৰে এটা মানে গেট- এণ্টি গেট বুলি কোৱা হয়, যেনেকৈ মানে এইটোতে সোমাব লাগে। আৰু উম হুম আৰু গুৱাহাটী স্বৰগন-
আমাৰ আ অসমতো চবতকৈ ডাঙৰ চিটি গুৱাহাটীয়ে।
গুৱহাটী উম' এইখন পৃথিৱী- বিশেষকৈ এইকাৰণে মানে বেছি বিখ্যাত কিয় জানা? আমাৰ গুৱাহাটীখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। অ‍ঁ যাৰ- যাৰ কাৰণে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু- আধুনিক যিটো মানে মডাৰ্ণ আধুনিকতা সেইটো এক- এক মিশ্ৰণ মানে, গোটেইকেইটা মিলি এক মান সৌন্দৰ্য্য এখন আ চহৰ- প্ৰতিস্থা হৈছে সেনেকুৱা আৰু।
উম' ভাল লাগে কিন্তু, নদীটোৰ কাৰণে বেছি ভাল লাগে আৰু মানে- এ এতিয়া যে নতুনকে দলংটো হ'ল যে, তাতেতো বহুত মানুহে যায় চাবৰ কাৰণে। উম' এনে চালে ভাল লাগে পানী নদীটো চালে ভাল লাগে।
সেইটোৱে তোমাৰ গুৱাহাটীখনত তোমাৰ যিটো সে আছে নতুন এখন বিৰিজ বনালে ভৰলুৰ ওচৰত ভৰালিৰ- পাৰৰ পৰা সিফালে তোমাৰ উত্তৰ গুৱাহাটী সংযোগীস্থলী। যাৰ ফলত মানুহৰ বহুতো-
তিলিং তিনি কিলোমিটাৰ নে কিমান আছিল?
সেইটো চাৰে তিনি কিলোমিটাৰে হ'ব। উম' যাৰ ফলত মানুহৰ বহুতো অসুবিধা হৈছে। অঁ আহিছিলো তুমি অহা নাই।
মই এনে মানে হেৰি তাতে তাৰে ওপ দি সেই যোৱা নাই এনে চাইছো আৰু। ৰাস্তাৰ মানে ৰাস্তাৰ পৰা পৰা।
তোমাৰ সেইটো দলংখনৰ কাৰণে তোমাৰ উত্তৰ গুৱাহাটীৰ পৰা ইয়াতে আহিব লাগিলে বহুত সময় আমাৰ- ভমাই আমাৰ কম হৈ যায়, আগতে আমি আগত উম'- ঠিকে আগতে আহিব লাগিলে আমাৰ এই শৰাইঘাট আমিন গাঁও সেইকাৰণে শৰাই শৰাইঘাট- সেইফালে দি আহিব লাগিছিল। উম' এতিয়া সেইটো নাই এতিয়া বহুত হৈছে আমাৰ গুৱাটীত যিটো জি এ জি এম চি আছে সেইটো বুজি পোৱা। গুৱাহাটী মিউনিচিপালিটি কৰ্প'ৰেচন পৌৰসভা বুলি কয়। পৰ নিগম সেইটোৱে আমাৰ জি এম ডিজিত- জি এম ডি বুলি কয় গুৱাহাটী মিলিচি ডেভপমেন্ট, সেইটোৱে আমাৰ যিটো ধৰিলক- পাৰ্ক আছে যেনেকৈ তোমাৰ এই চৈতুন্দুলী কানন, ত তোমাৰ সেই- এ ৰোপে ৰোপুৱে- গোটেইখিনিত তোমাৰ যিবিলাকে তোমাৰ ভ্ৰমণকাৰী আহে ভ্ৰমণকাৰীৰ কাৰণে আগতে- চব ফ্ৰ্ৰী আছিল মানে একটকাও নাছিলে এতিয়া তাৰ মানে আকৌ পইচা লোৱাটো কৰি দিছে আৰু বৱস্থাটো।
তাৰিখৰ পৰা পইচা ল'ব নেকি ন' মানে লৈ আছে নেকি।
উম হুম হুম' পইচা লৈ আছে মানে- চৰকাৰে বহুত দিলে ন' আৰু এতিয়া কেনেকে দিব আৰু, আৰু আৰু ঘৰটোৰ মানুহবোৰ কেনেকুৱা জানা, ঘৰটোৰ মানুহবোৰ বহুত মৰমীয়াল হয়, সৰল আৰু অথিতি পৰায়ণ হয়।
উম, হুম, তোমালোকৰ ঘৰ কোন খিনিত আছিল গুৱাহাটীত?
উম, আমাৰ ঘৰ জোৰ তিনিআলি চিনি পোৱা অ', তোমাৰ এই হাজোৰ পৰা আহিব লাগিলে, তোমাত ষাঠি কিলোমিটাৰ হ'ব চাগে, ত্ৰিশ কিলোমিটাৰ হ'ব।
উম, গৈছিলোঁ জোৰু।
আহিবা, যেনেকে তোমাৰ হাজোৰ নিচিনাকে গুৱাহাটীতো সকলো ধৰ্মৰ মানুহে একেলগে মানে চব গিটাই তে মিলি কেনে বসবাস কৰে। কিন্তু এটা কথা গম পৰা নাই যে
উম।
গুৱাহাটী চহৰখন যিমানে উন্নত নহওঁ কিয়, আধুনিক নহওঁক কিয়, ইয়াৰ যিবিলাক মানুহ আছে ন সিহঁতে কেতিয়াও নিজৰ সংস্কৃতি আৰু পৰম্পৰা মানে পাহৰি নাযায়।
অ'।
গুৱাহাটী যিহেতু অসমৰ ভিতৰত পৰে। ত' অসমীয়া মানুহৰ, গতিকে ইয়াত অসমীয়া মানুহবিলাকে থাকে। ত' গম অসমীয়া মানুহৰ সকলোতকৈ উম, প্ৰাণৰ মানে প্ৰাণ হৈছে বিহু।
উম।
সেইকাৰণে আমাৰ গুৱাহাটীখনতো বহা'গ বিহু একেবাৰে আমোদজনক ভাবে পতা হয়।
গুৱাহাটী দিলে বহুত ভাল লাগে।
সেই-সেই-সেইকাৰণেতো আমাৰ গুৱাহাটীখনত এক উৎসৱৰ পৰিৱেশ সৃষ্টি হয়, কৰে। নে ৰঙালী বিহুৰ সময়ত য'ত আমাৰ ডেকা গাভৰু সকলে, সকলোৱে এ, মুগাৰ সাঁজ পিন্ধি বিহু নাচে বা ঢৌল পেপাবোৰক অলপ বজাই থাকে। গোটেই চহৰখন একো জিলকি উঠায়।
উম, উম।
তুমি গুৱাহাটী কেতিয়াবা তাতে গৈছিলা নেকি? কামাখ্যা মন্দিৰ, উমানন্দ? সমুদ্ৰ পুৰোষ?
নাই, গৈ যোৱা নাই, ত।
আপোনাৰ কামাখ্যা মন্দিৰটো তোমাৰ এই নীলাচল পাহাৰ যিটো আছে, তাৰে ওচৰত অৱস্থিত।
উম।
আৰু এইটো উম, অসম, অসমৰ লগতে গোটেই ভাৰতৰে এক পবিত্ৰ উম, নৱ পৱিত্ৰ ভূমি বুলিও কোৱা হয়।
অ'।
এ, ইয়াৰ তলৰ ফালে ব্ৰহ্মপুত্ৰ নদী আৰু ওপৰৰ ফালে মানে পাহাৰ। গছ গছনিৰে আবৃত্ত
অ', উম, উম।
আৰু এখন সকলোতকৈ সৰু দ্বীপ এখন আছে, এইটো চিনি পোৱা উমানন্দ?
নাই, চিনি নাপাওঁ।
চিনি নোপোৱা নেকি, ব্ৰহ্মপুত্ৰ নদীৰ মাজত যিটো আছে!
উমানন্দ ব্ৰহ্মপুত্ৰ নদীৰ মাজত, ক'ত মানে জাগা কোনখিনি? কোনখিনি জাগাত?
তোমাৰ আমাৰ যিটো ফেঞ্চি বাজাৰৰ ওচৰতে আছে, যিটো উমানন্দ পাহাৰ সৰু এখন মানে দ্বীপ বুলি কোৱা হয়।
উম।
এতিয়াও ভিতৰত আটাইতকৈ সৰু নদীদ্বীপ বুলি কোৱা হয় এইটো। তোমাৰ হেই ফেঞ্চি বাজাৰৰ পৰা তুমি পঞ্চাছ টকা বিশছ টকা অনুনত ভাৰাত দি কেনে তুমি তাতে যাব পাৰা তাৰ তাৰ পৰিৱেশটো কিন্তু বহুত ধুনীয়া শান্ত একেবাৰে।
অ উম হম।
আৰু এটা কাম কৰিব পাৰা তুমি যেতিয়া গধূলি সময়ত আবেলি সময়ত ব্ৰহ্মপুত্ৰ নদীত ফেৰী বা ক্ৰুজত উঠি কেনে তুমি সু সু যিটো সূৰ্যটো বেলি ডুবি যায়
অ অ আটচা মানে অ বহুত মানুহে চাই আছিল মই একদিন গুৱাহাটীত গৈছিলো তেতিয়া চাই আছিল।
উম।
মানে সেইটো মাজে মাজে দেখাই নেকি না ডেইলি থাকেই?
ডেইলী থাকেই তোমাৰ ৰেগুলাৰ আহিব পাৰা তুমি তাতে আৰু তু-তুমি যিহেটো অসমত থাক হা তুমি গম পোৱা নে নাই অসমীয়া মানুহবিলাকে যে খাদ্যত যিহেতু খোৱা মছলা একেবাৰে কমকৈ ব্যৱহাৰ কৰে।
অ গুৱাহাটীৰ মানুহে, গম নাপাওঁ।
ইয়াত তোমাৰ বহুত সোৱাদ লগা স্বাস্থ্য স্বাস্থ্য থলুৱা আহাৰো পোৱা যায়।
অ।